অ' কি কৰি আছা?
অ', এই আছো ৰ'বা অকমান আগত মানে খাই উঠিলো। এই ভাত খালো দুপৰীয়া খাই এতিয়া এনেই আছো, তুমি খালানে?
মই খোৱা নাই ৰ'বা দুপৰ ৰাতিপুৱা খাইছো দুপৰীয়া খোৱা নাই।
অ', অ'।
দুপৰীয়া খালাই নেকি তুমি? দুপৰীয়াৰ খালাই নেকি?
দুপৰীয়া খালোয়ে মানে মই ৰাতিপুৱা ৰাতিপুৱা মই আজি খোৱা নাছিলো সেইকাৰণে আজি সোনকালে খাই দিলো।
অ', ভোক লাগ হয় অলপ সোনকালে হ'লে ভোক লাগেই।
অ', হয়। মই মানে আবেলি সময়ত আৰু কিবা এই মেগী এনেকুৱা ধৰণৰ খাদ্য এনেকুৱা খাই দিওঁ ভোক লাগে কেতিয়াবা। এনেকুৱা খাই দিওঁ আৰু মেগী। পতককে হৈ যায় যিহেতু অ'।
অ', তেনেকুৱা মানে তোমাৰ বেয়া নহয়।
অ', অ', সদায় খালে বেয়া এনেই কেতিয়াবা কেতিয়াবা পাৰি আৰু। আজিকালিতো সৰু ল'ৰা ছোৱালীও অ'। সৰু ল'ৰা ছোৱালীটো মেগী চ-চাউ চাউ এনেকুৱা ধৰণৰ বিলাকে বেছি ভাল পায় দেখোন ন!
মই মাজতে ইমান মেগী খাইছিলো তুমি বিশ্বাস কৰিবা। গধূলিত তিনি চাৰি পেকেটকে খাই দিওঁ, মানে ৰে মানে গধূলি ইমান ভোক লাগে। মই তিনি চাৰি পেকেট আমি নিজে বনাই কিনে খাই মেলি তোমাৰ অ', পিয়াজ লওঁ অ' মেগী বনাই এটা জলকীয়া লওঁ।
হয়।
তেনেকেই খাই দিওঁ।
অ', ভাল লাগে এনেকে পিয়াজ জ্বলা দি। অলপ জ্বলা কৰি।
হয়, নহয় কেঁচা পিয়াজ আৰু পিয়াজটো ল'বা জলকীয়া আৰু তোমাৰ কেচা পিয়াজটো।
হয়।
ভাল লাগে কিন্তু তোমাৰ।
উম, উম, ভাল লাগে।
বাকী আৰু এতিয়া মানে হেৰি বিহুৰ আজি মানে বিহুৰ অলপ বিষয়ে কথা পাতো নেকি?
অ', অ', ধুনীয়া যিহেতু আমাৰ বিহুটো মানে অসমৰ এক জাতীয় উৎসৱ। বিহুক এৰি মানেটো আমি চলিবই নোৱাৰোঁ দেচোন। আমি অসমীয়া জাতি আছোঁ মানে বিহু আছে।
হয়।
বিহুৰ কথা ধুনীয়া পাতিব পাৰি। তোমাৰ
টো বিহু ভাল লাগে তোমাৰ কাতি বিহু, মাঘ বিহু, বহাগ বিহু এই তিনি এই কেইটাৰ ভিতৰত কোনটো ভাল লাগে?
আটাইতকৈ প্ৰিয় বিহু বুলি ক'ব গ'লে মোৰ আহ যিহেতু মই খায়ো ভাল পাওঁ গতিকে মাঘৰ বিহুটোৰে কথা ক'ব পাৰিম ভোগালী বিহু। আৰু বহাগ বিহুটোতো ভাল লাগেই দেচোন। আহ গোটকেইটাই বিহুৱেই প্ৰিয় আমাৰ বাবে। এ কিন্তু তথাপিও মানে এ এই ৰঙালী বিহুত যিহেতু আমি মানে বিভিন্ন বিহুৰ হুঁচৰি এনেকুৱা আদি প্ৰদৰ্শন কৰোঁ সেইটোতো ভাল লাগে। কিন্তু মই যিটো খাই ভাল পাওঁ। গতিকে, মাঘৰ বিহুটোৱে মোৰ বেছি প্ৰিয়।
হয়, হয়। মোৰো তেনেকুৱাই। মোৰ মাঘৰ বিহুতো বহুত ভাল লাগে মানে, যিটো এটা ফূৰ্তি আৰু সেইটো
হয়, হয়।
ভোগালী, ভোগালী মানে তোমাৰ এই খোৱা-লোৱা বেছি ভোগৰ উৎসৱ এইটো খোৱা-লোৱা তাৰপিছত তোমাৰ আৰু এনে মেজি ঘৰত
অঁ, তো তোমালোক পৰি গাঁৱৰ বিষয়ে কোৱাচোন? তোমালোক গাঁৱত কেনেধৰণে কি কৰা? মানে মই শুনিছিলোঁ মানে, গাঁও বিলাকত সকলো ৰাইজে মিলি ভোজ ভাত খোৱা এনেকোৱা নিয়ম আছে অকণমান কোৱাচোন?
অঁ মই কৈ দিছোঁ তোমাক ভালকে কৈ দিছোঁ গাঁৱৰ বিষয়ে। মানে, তোমাৰ, আমাৰ যেতিয়া তোমাৰ ধৰা তোমাৰ বিহু গেলেও দশ, পোন্ধৰ দিন থাকিব আৰু। আগতেটো বিশ দিন তেতিয়া মানে আমাৰ গাঁৱত মিটি মিটিং দি আছোঁ আমি।
উম।
এ ৰাজহুৱা মিটিং দিয়ে।
হয়।
তাৰেপিছত তোমাৰ সেই মিটিঙত আলোচনা হয় যি আমি ইমান তাৰিখ আমি হেৰি নাৰা ঝুলিব জাম নাৰাটো চিনি পোৱা? খামটি বিলাকৰ বিমাৰাও যে হয়, হয়, হয় হয়। নাৰা তোমাৰ কল চচনি দি তোমাৰ ঠিক হয়। এদিন মানে, গোটাই ৰাইজৰ মানুহ ওলাই যায়। তেনেকে এদিন নাৰাই, নাৰাই ঘুৰি গ'ল। এদিন তোমাৰ বাঁহ কাটিলো, এদিন তোমাৰ ভালুক বনালো।
হয়, এই মই শুনা মতে, বোলে বাঁহ বিলাক মানুহৰ মানে ঘৰে ঘৰে দিয়ক বোলে মই দুটা দিম, বোলে মই তিনিটা দিম সেনেকুৱাকে নাকি?
অঁ, মানে ঘৰে ঘৰে যাৰ বাঁহ আছে তোমাৰ সেইবিলাকে তিনিটাকে, চাৰিটাকে দিয়ে।
সকলোৱে দিয়ে নে? কিছুমানেটো দিব নিবিচাৰে হ।
এ নাই নাই চবেই দিয়ে তোমাৰ। থাকা বিলাকে দিব লাগে আৰু। যিহেতু নিয়মে আমাৰ ৰাজ ৰাইজৰ নিয়ম, নিয়ম মানে দিবই লাগিব। আৰু যাৰে বা নাই তেনেকোৱা একো নাই তেওঁলোকে কিবা এটা পইচা দিয়ে খানা-চানা খাব। ল'ৰাবিলাকক আৰু তোমাৰ ৰাজ- আ যিটো পইচা থাকে তোমাৰ। সেইটো কি তোমাৰ ল'ৰাবিলাকে যিবিলাক এই ছেকেণ্ড ইয়েৰ ল'ৰা তোমাৰ যুৱ প্ৰজন্মই বনাই মানে আমাৰ দুবছৰ মান বনাই সিহঁতক মানে ৰাতিও কাম কৰে সিহঁততে। আমিও কৰোঁ মানে তোমাৰ খানা খাওঁ আমি তেনেকে। দুই তিনিদিন ভেলা ঘৰত খানা খাওঁ ফূৰ্তি কৰোঁ তাৰেপিছত আগতে তোমাৰ কিন্তু হেৰিটো হৈছিল আগতে ভেলা ঘৰতে মানে তোমাৰ এই উৰুকাৰ দিনা উ উৰুকাৰ দিনা, উৰুকাৰ দিনা ৰাতি খানা খাইছিল তাত।
অঁ, অঁ।
ভেলা ঘৰত তাতে কিন্তু আজিকালি নাখাই মানে আমি পোৱা নাই কিন্তু।
কিয়?
মানে এতিয়া নাই সেইটো তাৰমানে তোমাৰ ভেলা ঘৰত এতিয়া ৰাজহুৱা ভাতে উৰুকাৰ দিনা খানা নাখায়।
অহ্, আগতেটো খাইছিল। মই মানে গাঁওবিলাকত শুনো যে উৰুকাৰ নিশা সকলোৱে ভেলাঘৰৰ ওচৰত ভোজ ভাত খায়।
এনে তোমাৰ খানা হিচাপত খাই কিন্তু হেৰি নাখায় তোমাৰো- কি বুলি কয় উৰুকা বুলি উ উৰুকাৰ দিনা নাখায় এতিয়া।
অ' মানে ঘৰে ঘৰে খোৱা কৰে নে কি?
ঘৰে ঘৰে খাই মানে তোমাৰ কিছুমানত এতিয়াও আছে কিন্তু।
আছে আছে, কিছুমান গাঁৱত মই দেখিছো এতিয়া শুনিছো বাৰু।
হয়, কিছুমান কিছুমান গাঁৱত কিছুমান গাঁৱত এতিয়াও আছে কিন্তু আমাৰ ইয়াত এইটো নাই এতিয়া।
অঁ অঁ খালি অকল মানে ভেলাঘৰটো বনাই ৰাজে ৰাইজে মিলি।
হয়। খানাটো নাখায় উৰুকাৰ দিন এনে খানা খায় তোমাৰ এই কাম কৰি থাকিলে। খেলাৰতাম তেনেকেই। এই আৰু তোমাৰ কিন্তু হেৰি মাজতে যোৱা আজি চাৰি বছৰ মানৰ আগত। এ তোমাৰ- প্ৰথম দি দিনা মানে ৰা অ- অঁ উৰুকাৰ দিনা খাইছিলো আজি চাৰি পাঁচ বছৰ আগত। অঁ ৰাজু বত অঁ ৰাজু বত খানা খাইছিলো। তোমাৰ মানে সেইটো খানাটো তোমাৰ এজন মানুহেই দিছিল আমাৰ ইয়াৰ গাঁৱৰে।
হয় হয়।
অঁ তেওঁ দিয়াৰ কাৰণে আমি তামানে বাহিৰত থাকে টাউনত। তেনেকে থাকিলে তেওঁ ইচ্ছা ইচ্ছা কৰিলে ৰাজহুৱাকে- মানে আগতে খাইছিল এতিয়া- তেওঁ ক'লে মই মই দিম আৰু গোটেই খিনি মই দিম। অঁ আমি গোটেই মিলি গাওখনে খাম আৰু।
উম'
তেনেকে খায় কিন্তু এতিয়া মানে বন্ধ হোৱাৰ দৰে হৈছে আমাৰ ইয়াত।
অঁ'
কেনেকেই।
মানে আজিকালি যিটো মানে আমাৰ ইয়াতে মহানগৰীত- মানুহৰ মাজত ধৰা অকমান হেৰি হৈছে মন মনোমালিন্য হয় সেইটো- কিজানি গাঁৱতো হৈছে সেইটোৱে কাৰণে নে কি?
নহয় আৰু মন বিলাক নিমিলে এতিয়া মানে তোমাৰ কি হয়? এ ৰাজহুৱাকে কৰিলে মানে কৰা মানুহৰ অভাৱ বহুত কাম বিলাক।
ঠিকে অ সেইটো এটা মেইন কাৰণ।
হয়, লৰা বিলাকে কাম নকৰে তোমাৰ আমি তেনেকে ক'বাত- ঘূৰি থাকো কিবা কৰি থাকো আৰু কি হ- কি মানে কোনোবা ক'বা মই কৰি থাকিম নে মই নকৰো সিহতে নকৰে যে- ত মইয়ো নকৰো।
অঁ'
মই কিয় নকৰিম আপ্লাই সিহঁতে নকৰে এনেকুৱা এটা মানে- এই সেইবিলাকৰ কাৰণে আৰু মানে ৰাইজে হুৱাকে খানা খালে অলপ- এ ঘৰত যিটো ভালকে খাব পাৰে সেই-
হয় হয়।
অসুবিধা পায় কিছুমানে হয় হয় আৰু যিহেতু মানে মানুহ মানুহ বহুত হৈ যায়। মানে তেওঁৰ সেই মানুহক সোধ পোছ কৰাত অকণমান অসুবিধা হয়তো। ধৰা, এ এবাৰে দিলে এনেকুৱা ধৰণৰ সেইটো কি মানে মানে।
হয় আৰু কিছুমান ত মানে তোমাৰ এ কিছুমানে ক'ব এ তাৰ তাত মাংস ছয় পিচ পৰিলে মোৰ তাত দুই পিচ পৰিলে
অ অ হয় হয় সেইবিলাকৰ মানে পিছলৈ ধৰা অকমান কাজিয়া পেচালৰ নিচনা নিচিনা সৃষ্টি হয় হয় নে
হয় হয় এই তাৰে কাৰণে এইবিলাকৰ কাৰণে ন হেৰি হৈছে এতিয়াও কিন্তু বহুত জেগাত আছে তোমাৰ চলি আছে এতিয়া
চলি আছে অ বহুত ঠাইতে মানে এনেকে মিলা প্ৰিতীৰে প্ৰায় মই টো এই বাতৰিত উৰুকাৰ সময়ত এই টিভিত বাতৰি দেখাই নহয় বোলে এই দুখন গাঁৱৰ ৰাইজে মিলিবলে পায় আজি ইয়াত পাঁচশ ৰাইজৰ একেলগে ভোজ ভাত আয়োজন কৰা হৈছে
হয় সিতে হেৰিত তোমাৰ হেৰিটো ভাল লাগে কিন্তু তোমাৰ যিটো ভেলাঘৰ বনোৱা যায় কিন্তু ভাল এটা ভাল তুমি তুমিতো গাঁৱত কৰি পোৱা নাই কিজানি এতিয়া
মই ইমান পোৱা নাই এনেই গাঁৱত যাওঁতে দেখিছোহে বনাই থকা এনেকুৱা
কিন্তু এটা ধুনীয়া ফূুৰ্তি লাগে মানে তুমি ৰাতিও নাৰাখা তো আমি জোনাকত
হয় হয়
মানে তোমাৰ কি ধুনীয়া লাগে পৰিৱেশ খানা বনাই থাকিব আমি ভেলাঘৰ বনাম ভালে লাগিল কিন্তু আগৰ থাকি মানে এতিয়া বস্তুটো কমি গৈছে হেৰিটো
অহ
আগত থাকি হেৰিবিলাক কমিছে এতিয়া ৰাপ বিলাক
হয় হয় ৰাপ বিলাক কমি গৈছে মানুহ বিলাকো মানে ব্যস্ত হৈ পৰিছে আজিকালি গাঁৱৰো কা ল'ৰা সকলো মানে কিছু নহয় কিছু কামত মানে ব্যস্ত থাকে সেইকাৰণে তুমি কোৱাৰ দৰে কৰা মানুহৰ অভাৱ
হয় হয়
সি সি ভাবিব সি কৰিব দে ই ভাবিব ই কৰিব বা এনেকুৱা টাইপত থাকোতে থাকোতে মানে পিছুৱাই থাকে বস্তুবোৰ
আৰু তোমাৰ মানে হে হেৰি হয় মানে তোমাৰ এতিয়া চবে কামতে থাকে কিছুমানে প্ৰাইভেট জব কৰে কিছুমানে চৰকাৰী কৰে মানে ডিউটি আহোতে দেৰি হয় মানে কৰা মানুহৰ অভাৱ এসময়ত দিব নোৱাৰে তাৰেই কাৰণে এইবিলাক হেৰি হৈছে কিন্তু বিহুৰ দিনা থাকেই গোটেই খিনি
অ অ ভে ভেলাঘৰ মানে জ্বলোৱা সময়ত সকলো একেলগে ৰাতিপুৱা উপস্থিত থাকে ন
হয় হয় থাকিকিনে তোমাৰ আমি লৰা বিলাকে ফুৰিব যাওঁ তেনেকে
হয়
তোমালোকেতো এতিয়া গাঁৱত পাতা নে বিহু না চহৰত
এই গা গা বিহু ভোগালী বিহুৰ সময়ত আমি গাঁৱলৈ যাওঁ বাৰু গাঁৱলৈ গৈ সেই দুই এদিনত মানে যি আৰু মানে এ সেই দেখা পাবি বিশেষকৈ কিন্তু মোৰ ভাল লাগে গাঁৱৰ লোকসকলে এই যে প্ৰত্যেক ঘৰৰ মানুহত মানে যাব লগা হয় মা নিমন্ত্ৰণ ইঘৰত খালো সিঘৰত কিমান খাবা মানে সেইটো দিনত আৰু মানে ভাত পানী খোৱাই নহয় আৰু খাও তেনেকে জলপান খাওঁতে খাওঁতেই মানে পেট ভৰি যায়
হয় হয় হয় মানে তোমাৰ গাঁৱত মাতেতো প্ৰত্যেক ঘৰ মানুহে তেনেকে ভালেই বাৰু সেইটো ঠিক আছে দিয়া ভালেই লাগিলে কথা পাতি
ঠিক আছে ধন্যবাদ।